হেল্ল'।
ৰবি দেই এজন কিনো দেখাই আছে ৰবি অ অ মা এইতো উঠাই দেগৈচোন যা মই অ' বেলেগ মানে, দি চাওঁ মাথাটো অতৰা। কতনো কি সোমোৱাই দিছে হু ল এইটো হেল্ল
অ'।
শুনিছ
শুনি আছোঁ।
কি কৈ আছিলো জানু মই
এই ইটোম মাক পইচা
হা
তোমাৰ লগৰ, স্কলাৰশ্বিপৰ, কথা পাতি আছিলোঁ।
অ হেয়াই স্কলাৰশ্বিপৰ পইচা হেয়া দুই লাখ কিমান টকা।
প্ৰায়, দুই লাখ চল্লিছ হাজাৰ, পালে ন?
চল্লিছ হাজাৰ হেৰি হতেও পাইছে বৰ্ষাহতেও পালে বৰ্ষাহেঁতিয়ে এবাৰে পালে নেকি মোৰ মতে!
দে এবাৰ পালেও বহুত পালে।
সঁচাকে দে, টীনাও পালে এবাৰ।
এবাৰ, আশী হাজাৰকে।
উম, হৈপীয়াও পালে। অ', হৈপীয়া নাই পোৱা, নাই পোৱা, নাই পোৱা। আমি হেৰি আকৌ, মই মানে মাজতে হেৰি কৰিলোনে এ-ও-আঁতৰি দিলো নাই! সেইটোৱে দিগদাৰ হৈ গ'ল আকৌ। আঁতৰি নিদিয়া হ'লে পালোহেঁতেন। অ'। তইও মাজতে এৰি দিলি নি বাৰু?
এ ৱান ইয়াৰ, ইফালৰ পৰা সিফাল।
সেয়াই, সেইটো কাৰণে হ'ল আকৌ তেনেকুৱা।
বাদ দি দিলোঁ হয়, মই মানে আশা বাদ দিলোঁ।
এ নহয় যিটো আমাৰ ভাগ্যত নাই সেইটো ভাবিও লাভ নাই, হয় নে নাই ক'চোন! আৰু পাইও নো চু-পা পাইও নো কি হৈছে নো সিহঁতৰ? কথাটো কৈছো শেষে হৈ যায়, পইছা ক'বলৈহে আজি
হ'ব দে, আমাৰ যেনেকে দিছে ভগৱানে সেনেকে। যিটো আমাৰ ভাগ্যত নাই সেইটো, হয় নে নাই ক'চোন!
যি চলি আছোঁ, বহুত ধুনীয়াকে চলি আছোঁ।
অ', ঠিক মুঠতে সেইটোলৈ একো ৰিগ্ৰেট কৰি লাভ নাই মানে তই।
এই হে ইমান গালকে টকা পালে, কি কৰিলে হয়! সেনেকে মই পোৱা, মই সঁচাকে মই ফিক্স ডিপ'জিট কৰাম কিন্তু।
মই কৰাই দিম আকৌ দেই মই একে ছাতে কৰাই দিম, বাকী দহ হা- অ'।
পঁচিছ হাজাৰ নিজ ওচৰত
মই পাঁচ হাজাৰ মান টকাৰ যে কাপোৰে কিনিলোঁহেতেন।
অ', সেইয়াই, মোৰ ৱিছলিষ্টটো মই চাম, যি কেইটা ল'ব লগা আছে মানে অলপ কম দামী কম দামী বস্তু ধেৰ পাম ন' তেতিয়া! কম দামী বস্তু
অ', উম। আছে যাম এতিয়া তুমি চ মি চাহ বনাবা নি? বনাবা, তুমি খাবা নাই? পাবয়ে নালাগে। ডাইল কেইমান তিয়াই থোৱা, বৰ বনাবা ৰাতিলে। আছে তুমি আলুটো মোলে ফ্ৰাই কৰি দিবা দেই, ৰাতি, যদি বেলেগ কিবা ভাজি বনোৱা। উম, হেল্ল'।
উম,
উম, ক', দিনত ভাত কিদি খালে আজি?
আজি কি খালোঁ! আজি মূলা আলু, ভাজি,
উম।
আজি আমাৰ নিৰামিষ, মঙলবাৰ।
উম।
ডাইল, তাপা ভেন্দি ভাজি।
উম। আমাৰ জানো আজি দিনত কি বনালে, মই ভাত নাখালো দিনত। গমেই নাই পোৱা দেই।
দিনত অশান্তি হৈ
অশান্তিৰ, উম। এলাহ লাগে তোক। পনিয়ে ধৰি যায়। মই নোৱাৰো মোৰ গা-চাবোৰ বিষ, মানে আও তাতে শকত ন'।
উম।
আৰু অশান্তি লাগে শকত মানুহ। অ', ঐ
মোবাইলত চালোঁ বস্তু এটা
বিট আমলখি হালধি, শুকুৱাই মিক্সিত গ্ৰাইণ্ড কৰি তাৰ পৰা টেমাত ভৰাই ভৰাই এক চামুচ চামুচকে পানী মেলাই ডেইলি খাবলৈ গৈছে হৰমন বেলেঞ্চ হব গুটি চুটি নোলায় সময়মতে পি এছ হ'ব
কোৱা
মোৰ বা কৰি চাব ক'লোঁ আকৌ বাপাই আকৌ অঁ বাপেৰেও মূৰৰ পৰা আনি দিম বোলে তো আমলোক কে কে মোৰ মোবাইলত ওলাইছে যেতিয়া এনেই ওলাইছে ন ক'বাতো আমলোকি পাবা ন
অ', এতিয়া আমলখি পাইছে জানো এতিয়া
এ ওলাই বৰ আম ল সীটো ওলাই এতিয়া, ডাঙৰ ডাঙৰটো যিটো আমাৰ জাতি আমলখী সেইটো নোলাই এতিয়া
অ',
নে ক'ৰবাতো ওলাই আছে হয় নাই তে ইহতে মোক মোৰ মাত পেৰৰ মূৰৰ পৰা আনি দিম বোলে টোক
দিম আ ল দিম উম উ তই যদি সদায় যদি খাওতে যদি মোবাইলটো বিচাৰ, কিতাপ কেনেকে পঢ়িবি জাপ হব লাগিব স্কুল যাব লাগিব তে মোবাইল
উ,
হ উম উ মই ভ আছো মানুহে আহোতে মোবাইলটো যদি বিচাৰে সেইটো বেয়া কথা তুলি কথা বুলিল তা বেয়া কথা হয় অ', হুত বুজে অ ছোৱালীজনী
ছোৱালীবোৰ বুজে
বুজে অ কালি সেইদিনাখন কি কথা এটা দেই মায়ে দুখ পালে মানে দৌৰি গৈছে একদম ফালি চিটি মলমটো লৈ আহিছেগে বব বব টো এনেকে কৈ পিনে লগাব দিছে আকৌ বৰমাই ক ন লাগিব ববৌ আকৌ বৰমা বব বেগ ল'বা দে এনেকে বেগ ল'বা ছাতি লব লাগিব লগত যা ৰব লাগিব, বব টিফিন ভৰাই টিফিন ভৰাই দিব লাগিব ক পঢ়িব লাগিব ন অ', বা যে পঢ়িছে দাদা পঢ়িছে তুমি পঢিবা উম, উম, পঢ়িবা কথা পাতি কথা পাতি খোৱাবি তাইক শুনিছ নে মোবাইলৰ হেৰিটো লগাব নালাগে মোবাইলৰ সেইটো বহুত লৰা ছোৱালী সৰু বহুত বেয়া হৈ যায়
মোবাইল যে দিবই নালাগে, ইহঁতক সিহক এনেই টাইম পাছ বুলি ও দিব নালাগে, এনেই লাগে তই সেই বাকলি খিনি দি দে পিয়াঁয়াজ চিয়াঁজ এইবোৰ দি দে লয় সেইখিনি লৈ খেল ইয়াতে লেতেৰা কৰ বুলি
উ, অঐ তোৰ ওচৰত সেই কিবা ইংলিছৰ গ্ৰাম হেৰি আছিলে নি বাৰু এই নোট চুচ আছিলে নি বাৰু
বহ কপি
কপি নহয়, নোটচ নোটচ
ক্লা কোন ক্লাছছে
এই কি যি টেন চেনৰ আছিলে নি?
টেনৰ নাই।
নাই ন'।
টেনৰ নাই, এছ এছ টি খনৰ গাইড আছিলে ইতৰ কাৰ
এই সেইখন এই চেবাৰ লগত নিমিলে নহয় আমাৰ।
এছ এছ টি খনহে থাকিলেগে পিছত লা লাষ্টলৈকে মই সেইদিনা চাইছোঁ মানে বা! এছ এছ টি খনহে থাকিলে বাকী কেইখন নে থাকিলে
যোৰহাট।
জানবী যোৰহাটত আছে।
যোৰহাটত অ' তই যোৰহাটত ঘৰে চোন তেওঁ
যাবি।
যাবি নি।
মোৰ মন আছে কিন্তু এছ এছ
মোৰ মন আছে, এতিয়া নহ'লেও কথ কথাটো মানে বনাইছোঁ আৰু প্লেনিং এটা। অ' যাবি নেকি। কালি থাক ঘূৰি আহিব পাৰিম নহয়।
পাৰিম।
অ', অ', ৰাতিপুৱা খালি সোনকালে ওলাই দিবি।
ধুনীয়াকে গুচি আহিব পাৰিম।
অ' তোৰ সেই ৰাতিপুৱা সোন
আৰু যদি কেনেবাকৈ নহয় বাইকেছ যদি নহয় তেতিয়া আমি বৰ্ষাৰ ৰুমত পাতি ল'ম বৰচাৰ লগত।
অ', অ'।
পিছদিনা তেতিয়া আমি নাগালেণ্ডখনত উঠি গুচি আহিব পাৰিম।
বৰ্ষা নহ'লে, যোৰহাটৰ মোৰ আপাহঁতৰ ঘৰো আছে।
না কাৰোঁ সেনেকুৱা পৰিয়াল নালাগে।
অ' নালাগে ন'।
পৰিয়াল ন' পৰিয়াল মোৰো আছে নালাগে, বান্ধৱীহঁতৰ লগত থাক কিবি ইহঁতি বেছিতকৈ বেছি মানে কি তই এক কেজি আলু নি দি দে হৈ গ'ল।
উম, মেমৰ ওচৰত গ'লে মেমৰ উম, মেমক এবাৰ ফোন কৰি যাম শুনিছানে।
মেমক জনাই মেলিবা আপুনি থাকিব নাই আপোনাকহে মানে স্পেচিয়েলি আপোনাক লগ কৰি পেলাইহে যাম মই।
অ' তই ফোন কৰিবি কৈ দিবি তৃষ্ণা আৰু মই যাম, যাওঁতে তেওঁলে কিবা এটা লৈ যাম।
অ' গিফ্ট কিবা এটা নিব লাগিব মেমৰ ফেভৰেট কালাৰ ৰেড, আমি ৰঙা কিবা এটা লৈ যামতে।
হেৰি কৰিব লাগে শুনিছোনে। উম, ভাল কাপোৰ এযোৰ দি দিব পাৰি ন'।
কাপোৰ হা অ' মানে ইয়াত ট্ৰেডিচনেল কিবা এটা আৰূ।
উম, হয় নাই, দুইজনে যদি পইচ তাৰমানে অনলাইনতে কাপোৰ ধুনীয়া পাম গম পাইছোঁ নাই? অ' নহ'লে হেৰিও ক'ব পাৰি চৌবিশটা দিম বুলি ক'লেও
সেইবোৰ এইবোৰ কৰিব কি তেওঁ।
যেনেকে ধৰ হেৰি এ যেনেকে ধৰ এনেকে সাতটা ঘোৰা থাকে যে।
আচ্ছা পেইণ্টিং।
পেইণ্ট সাত সাতটা ঘোৰা মানে এনেকে কিনিবলৈ পায় সেইটো বস্তু বহুত ভাল মানে দিলে, সাতটা অ' এইটো মানে ধৰ মানে ঘৰখনৰ কাৰণে ভাল আৰু সেনেকুৱা বস্তুবোৰ দিব পাৰি। অনলাইনত তিনিশ দুইজনীয়ে ডেৰশ ডেৰশ মিলাই দিব পাৰি সেনেকে বস্তু হয় ন' কোচোন। মই আকৌ বিয়াত না দিছিলে নে, যাব নোৱাৰিলো, যে
তাকে মই ভাবিছো, মাজতে যাব মানে কি আৰু। সময় সুবিধা মেলিলে মানে
ম মই গৈছিলো নহয় মোক কোৱা নাই জানো কেচ কি হ'ল টো এ আৰু সেই গাড়ী মানে হেৰি হ'ল আকৌ দেৰি হয় গ'ল আকৌ। উম হৈছে উম আৰু অকণমান ভালকৈ উম হেল্ল'।
সেয়ে তাৰপা গৈয়ো সেই বিয়াখন নাপালোয়ে আকৌ ঘূৰি গুচি আহিবলগীয়া হ'ল।
মানে আমি আচলতে ভুল কৰিলো, আমি যাব লাগিছিলে ৰাতিপুৱাই যাব লাগিছিলে। তেতিয়া মানে এটা মান বজাত পাই গলোহেতেন গুৱাহাটী আমি হেৰিৰ পৰা, আকৌ নলবাৰীৰ পৰাহে গৈছিলো, গৈছো মানে, হেৰি আকৌ সেই লোকেশচনটো ইমান নাজানো নহয় জুৰোড যে ইমান দূৰ বুলি। উম। নলবাৰীৰ পৰা গৈছো আমি কেইটা বজাত দিনত ওলাইছোহে আমি এটা বজাত। তাত পাইছোগে কেইটা বজাত জান? অ' ছবাত পাইছোগে আৰু সাতটা দহত এফালে ট্ৰেইন আছে। ছটাত গৈ পাইছো আকৌ মানে আৰু বিশ মিনিট আছে বুলিয়ে কৈছে মানুহজনে। খাই মেলি ওলাম মানে তাকো সেইডোখৰ পৰা আহোতে দেৰ ঘণ্টা। ট্ৰেইনে মিছ হৈ যাব থাকিম ক'ত তেনেকে?
সেইটোও হয়।
আ অকণমানি টোক থৈ গৈছো ৰ আমাৰ পেহীহঁতৰ ঘৰত সেইটো কাৰণে দিগদাৰ হ'ল আকৌ, সেইকাৰণে নগলোগে ডাইৰেক্ট আমি ষ্টেচনে গুচি গ'লো।
অ' ক
কামাখ্যা যাম।
এইবাৰ পূজা বন্ধত যেতিয়া আহিম আৰু মোৰ নহয় তৃষ্ণা মই এইটো মানে ফালটু কৰা নাই। বাকী যেনতেন মোক কামাখ্যা ভিতৰলৈকে দৰ্শন ভিতৰলৈকে দৰ্শন কৰিম কিন্তু।
উম উম।
মানে লাইন ধৰিম লাগে।
উম, উম।
বুজিলি থাকা মেলা সেইখিনি পাছত ভাবিম। চেষ্টা কৰিম যাতে কাৰো ঘৰত নেথাকো।
উম।
লাগে পইচা দি থাকিম এহেজাৰ টকা।
অ', অ' পাৰি
দেই, দুইজনী শ্বেয়াৰিঙতহে থাকিম। যি যি টকাৰে ৰুম পাম এহেজাৰ টকা বাজেট ল'ব নিব।
অ' হ'ব তেতিয়া হ'লে। উম ময়ো মানে যাবলৈ বহুত ইচ্ছা লগ নাই তেনেকে।
তোৰ যদি অন্য কাবা কোনোবা যদি আছে, লৈ লব পাৰ।
নাই কোনো নাই অন্য কোনোবা। আৰু এইবিলাক ঝামেলা লৈ যাব নোৱাৰি নহয় গম পাৱ নাই।
অ', অ', এই চপ নহব কিন্তু। পূজা দৰ্শন কৰিবলৈ যাম।
সেই ছোৱালীজনী জান যে, টোকটোক। তাইক যদি কেনেবাকে লৈ যাও, হৈ গ'লা আৰু দামিতোলৈ দেখাব তাই।
মোৰ নাই অ, মোৰ ইমান নাই মানে।
মই নাই নোৱাৰো দেই, মই সেই ঠেলা মই ঠেলা
মই একদম পুৰা দেচী, কৃষ্ণ ট্ৰটেলি দেচী কিন্তু দেচী। পুৰা উম।
ঐ আমি হেৰি, মই কৈছিলো ফিৰজা মাজৰ মাজতে কেছ এটা শুনিছিলি নে বাৰু? অহ। আমি যে গৈছিলো ফিৰোজাবাদ ইউ পি
অ', ফিৰোজাবাদ মই বা শুনি আছোঁ, ফিৰোজা বা বুলিও
অ নহয়, ফিৰোজাবাদ ফিৰোজাবাদ ফিৰোজাবাদৰ কেষ্ট এটা শুনিছিলি নে মাজতে বাৰু। এ বাৰ মিনিটে হ'ল বাদ দে পিছত কম দে।